হেল্ল'
হেল্ অৱ বন্ধু নম
নমস্কাৰ অ আছো আছো, তুমি তুমি আছা
অ আছো আছো আজি আমি বন্যপ্ৰাণীৰ সংৰক্ষনৰৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছো।
অৱ অৱ হ'ব ঠিক আছে
অ আমাৰ মানে বন্যপ্ৰাণী সংৰক্ষণ কৰাটো বৰ গুৰুত্বপূৰ্ণ বিষয় সেয়েহে ভাবিছো আৰু
হয় হয়
অ তোমাৰ আমাৰ বন্যপ্ৰাণী মানে পৰিৱেশৰ আৱশ্যক মানে অংশ এটা। তোমাৰ অ ইহঁতে প্ৰকৃতি মানে ভাৰসাম্যতা ৰক্ষা কৰি ধৰে আৰু আৰু, একেবাৰে ঠিক ক ত যদি বন্যপ্ৰাণী নাথাকে তেন্তে তোমাৰ খাদ্য শৃংখলা ভাঙি ভাঙি নি পৰিব আৰু বা পৰিৱেশত বিভিন্ন সমস্যা দেখা দিব আৰু
হয় আচলতে আমাৰ বন্যপ্ৰাণী প্ৰকৃতিৰ এক অমূল্য সম্পদ হয়। আমি আহ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বন্যপ্ৰাণীৰ গুৰুত্ব পহিম আচলতে যদি বন্য প্ৰাণী নাথাকে তেন্তে খাদ্য শৃংখলা ব্যয়াহত হব।
উম উম হয় হয় আৰু তোমাৰ প্ৰাকৃতিৰ মানে প্ৰতি টো জীৱ জন্তুৰে মানে অ সেই নিজস্ব মানে ভূমিকা আছে অ তোমাৰ সৰু পৰুৱা পৰাৰা আৰম্ভ কৰি বা খাটি বা উ তাৰ মানে ঘৰলৈ সকলোবোৰে মানে অস্তিত্বৰ প্ৰয়োজন তোমাৰ যদি কোনো এটা অ প্ৰজাতি তোমাৰ বিলুপ্ত হয় তেন্তে খাদ্য শৃংখলাৰ ওপৰত বহুখিনি প্ৰভাৱ পৰিব। অ তোমাৰ ধৰা উদাহৰণস্বৰূপে তোমাৰ মানে কেনেকুৱা ধৰণৰ সেই কি বুলি কয় বাঘ বাঘৰ সংখ্যক কমি গ'লে হৰিণা বা তৃণ ভজিৰ জন্তুৰ সংখ্যা বৃদ্ধি হব। আ বনাঅঞ্চলৰ গছ গছনি ওৰতো অধিক অতি তাপমাত্ৰা চাপ পৰিব আৰু তোমাৰ
হয় হয়
তোমাৰ তাৰ ফলত আৰু বনাঞ্চলৰ ভাৰাম্য নষ্ট হ'ব।
টো বন্যপ্ৰাণী বিলু্পতিৰ পথতেই আগবাঢ়ি গৈছে। কাৰণ বন ধ্বংস অবৈধ চিকাৰ পৰিৱেশ প্ৰদূষণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বাস সংস্থান সংকুচিত হোৱা নাই আচলতে মানে কি? আমাৰ দিনক দিনে আমাৰ চ চৰাং চিকাৰ বোৰৰ মানে কি সংখ্যা ব বৃদ্ধি হৈছে স বাবে আমাৰ বহুতো জীৱ জন্তু বিলুপ্তি হৈ গৈছে যেনে ধৰা আমাৰ নল ন গাহৰি আজিকালিতো আমি নল গাহৰী নলগাহৰি তুমি দে মানে দেখাই নাপাও দিয়াচোন মানে। বিলুপ্তিৰ পথতে আগবাঢ়িছে। হয় হয় খুব কম আছে আৰু মানে চোৰাং চিকাৰটো আমাৰ বৰ্তমানতো বহুতো বৃদ্ধি পাইছে।
উম উম হয় হয়
আমাৰ আমাৰ আচলত চিৰাং চিকাৰী বোৰে গড়, হাতী, বাঘ আদি আহ বন্যপ্ৰাণীবোৰ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে।
হয় হয় আৰু তোমাৰ মানে যদি তোমাৰ কোনো এটা উম
আমাৰ গড়ৰ শিং, হাতীৰ দাঁত আৰু বাঘৰ ছালৰ বাবে বহু দুষ্কৃতিকাৰীয়ে এই প্ৰাণীবোৰক হত্যা হত্যাকৰে। ফলত মানে কি সেইবোৰ প্ৰাণীও ক্ৰমান্বয়ে মানে কি কমি আহিব ধৰিছে উ
উম উম আৰু তোমাৰ মানে কোনো এটা জীৱ প্ৰজাতিৰ আমাক বিলুপ্ত হয় তেন্তে খাদ্য শৃংখলা বহুতখিনি প্ৰভাৱ পৰে। তোমাৰ আৰু এই কাৰণে মানে তোমাৰ বিজ্ঞানীসকলে বন্যপ্ৰাণীক মানে পৰিৱেশৰ ৰক্ষা বুলিও ক'বলৈ। অ ভাল পাই আৰু কিন্তু উ তোমাৰ তোমাৰ কিন্তু বহুত অ সেই বিলুপ্তিৰ পথত আগবাঢ়িছে মানে তোমাৰ এম ইয়াৰ মূল কাৰণ মানে অচেতন আৰু স্বাৰ্থপৰতাৰ ওপৰত আৰু আৰু মানে তোমাৰ কেনে কেনেহেন তোমাৰ অধিক কৃষিভূমি ঘৰ বাৰী পথ নিৰ্মাণৰ বাবে বনাঞ্চল কাটি পেলাইছে। বা ফলত বন্যপ্ৰাণী নিজৰ বাসস্থান হেৰুৱাইছে। আৰু বনাঞ্চল অঞ্চল নাথাকিলে জন্তুবোৰ ক'ত থাকিব।
হয় সেই কাৰণেতো আমাৰ আচল অ হয় হয় ঠিকে কৈছা আচলতে। মানে কি কেনেকুৱা হৈছে আমাৰ বন্যপ্ৰাণীবোৰ মানে। যিহেতু ধ্বংস কৰি আছে সেইবাবে আমাৰ। জীৱ জন্তুবোৰ বন প্ৰাণী আৰু কি মানুহ বসতি সললৈ মানে আহিব ধৰিছে বা। হাতিবোৰ জাকে জাকে আহে। কেতিয়াবা বহুতো ক্ষতি কৰে দিয়াচোন।
উম হয় হয়। আৰু। তোমাৰ। কি বুলি আমি বনাঞ্চল মানে ভালকে। ৰাখিব জানিব লাগিব আৰু।
অ হয় হয় মানে কি সংৰক্ষণ কৰিব ৰাখিব মানে কি লাগিব কাৰণ। সংৰক্ষন কৰিলেহে মানে জীৱ জন্তু বোৰৰ মানে কি বাসস্থান বোৰ মানে থাকিব। বা যদি উম তাত যদি ধৰি লোৱা বনাঞ্চলত বাসস্তানে। নাথাকে তেতিয়াতো মানুহৰ বসতি স্থাল আহিবই দিয়াচোন। আৰু। সেইবোৰ আচলতে আমি সংৰক্ষন কৰিবলৈ সচেতন হব লাগিব। বা বিদ্যয়ালয় সমূহতো এই বিষয়ে শিক্ষাৰ্থীসকলক সচেতন কৰা উচিত কাৰণ অহ শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ। আৰু বন্যপ্ৰাণীৰ প্ৰেম এতিয়াৰ পৰা গঢ়ি তুলিব লাগিব। তেতিয়াহে তেওঁলোকেও মানে কি বুজি পাব পিছলৈ।
উম উম আৰু। মানে বন্যপ্ৰাণী খেদি আমি মানে। উম বনাঞ্চল। ধ্বংস কৰিব নালাগিব বা যদি আমি বন্যপ্ৰাণীক ৰক্ষা কৰো তেন্তে পৰিৱেশ। তো সুস্থ থাকিব আৰু।
হয় হয় সেইটোয়ে কথা আচলতে কাৰণ বন্যপ্ৰাণী। আৰু বনাঞ্চল থাকিলেহে পৰিৱেশ সুস্থ থাকে বা জলবায়ু নিয়ন্ত্ৰিত হয় আৰু। বহুত দূৰ দূৰণিৰ পৰা ধৰি লোৱা মানুহবোৰ আহে চাবলৈ। তেতিয়া মানে কি পৰ্যটনৰো উন্নতি হয়।
অ অ অ হয় হয়। আৰু তোমাৰ মানে বন্যয়প্ৰাণী আমাৰ প্ৰয়োজন বহুত। কাৰণ বন্যপ্ৰাণীয়ে পৰিৱেশৰ মানে ভাৰসাম্য় ৰক্ষা কৰে, বা প্ৰকৃতিৰ প্ৰতিটো জীৱ জন্তু নিৰ্দিষ্ট ভূমিকা আছে উদাহৰণস্বৰূপে তোমাৰ বাঘ, সিংহ স ধৰি আৰু এ বহুখিনিও চৰাই চিৰিক বিস্তাৰ কৰে বা মৌ মাখিয়ে অ পৰা অ সংযোগত মানে সহায় কৰে। যদি কোনো প্ৰজাতি নোহয় তেন্তে পৰিৱেশৰ বহুতো মানে ভাৰ য়তটো নষ্ট হৈ যাব।
হয় হয়।
উম আৰু তোমাৰ ত বন্যপ্ৰাণী মানে নাথাকিলে মানুহৰো ক্ষতিগ্ৰস্ত হব। কাৰণ মানুহৰ প্ৰতিকৰ মানুহ প্ৰতি মানে মানুহ মানুহ প্ৰকৃতিৰ অংশ আৰু, তোমাৰ যদি প্ৰ প্ৰকৃতি মানে ক্ষতিগ্ৰস্ত হলে মানুহ পুৰক্ষা নাথাকে বা অ বনাঞ্চল সমূহ মানে ঠিকে নাথাকিব আৰু।
হয় সেইয়াই আৰু আচলতে আমি জনসাধাৰণেও সচেতন হব লাগিব। কাৰণ বন্যপ্ৰাণীৰ কৰিব নালাগে বা বন সংৰক্ষণ কৰিব লাগিব আৰু অবৈধ কাৰ্যকলাপ মানে চৰাং চিকাৰ এইবোৰৰ বিষয়ে মানে কৰ্তৃপক্ষক জনোৱাব মানে কি জনাব লাগিব।
উম উম। হয় হয় মানে বন্যপ্ৰাণীক আমি আৰু সকলো মানে সৰু পৰা আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই জনাতো উচিত। বন্যপ্ৰাণীসমূহ কেনেকুৱা আমি সংৰক্ষণ কৰি ৰাখিব লাগে।
আচলত মানে কি যিবোৰ মানে জীৱ জন্তুৱে বনাঞ্চল পাহাৰ নদী জ্বলাশয় আদি প্ৰাকৃতিক পৰিৱেশত স্বাধীন ভাৱে বাস কৰে আৰু সেইবোৰকে আচলতে বন্যপ্ৰাণী বুলি বোলা হয় দিয়াচোন। আৰু উম সেইবাবে
আৰু তোমাৰ বন যদি বন্যপ্ৰাণী ৰক্ষা কৰা বা বনা অঞ্চল সংৰক্ষ কৰা পৰিৱেশৰ মানে সুৰক্ষিত অ সুৰক্ষিত কৰক বা ভৱিষ্যত এই সুন্দৰ মানে পৃথিৱীৰ উপৰে উপৰি মানে পহা দিয়ক আৰু তেনেকুৱা আৰু।
হয় হয়।
আৰু বিজ্ঞান বা আধুনিক প্ৰযুক্তিৰ সহায়তো বন্যপ্ৰাণী নিৰীক্ষণ আৰু সুৰক্ষা অধিক শক্তি থ কৰিব পাৰে আৰু তোমাৰ এ এনে বিষয়ত মানে মানুহসকলেও সচেতন হ'ব লাগে। আৰু আমিতো প্ৰৃতি আৰু বন্যপ্ৰাণী বা সুৰক্ষাৰ বাবে সদায় সচেতন থাকিব লাগে।
হয় হয়।
উ আৰু তোমাৰ অ যদি আৰু তো আমাৰ অসমৰ মানে এঠিঙা গঁড়ৰ বাবে বিখ্যাত বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু গঁড় সংখ্যাও যথেষ্ট বৃদ্ধি পাই আছে। বোলে কাজিৰ কেৱল কাজিৰঙা গঁড়ৰৰ বাবে বিখ্যা মানে কেৱল গঁড়ৰৰ বাবে বিখ্যাত নহয় বাঘ, হাতী বা অ তোমাৰ বন অ মহি আৰু বিভিন্ন চৰাই চিৰিকতিও আছে আৰু।
বৃদ্ধি পালে বনাঞ্চল বৃদ্ধি পায় বা বনাঞ্চল বৃদ্ধি পালে বন্যপ্ৰাণী মানে কি অধিক বাসস্থান লাভ কৰিব পাৰে সেয়েহে গছ ৰোপন বন্যপ্ৰাণী সংৰক্ষণ এক গুৰুত্বপূৰ্ণ উপায় হয় আমিৰ এ পৰিৱেশৰ মানে কি ভাৰসাম্য নষ্ট অ কৰিব নালাগে বহুত উদ্ভিদ আৰু জীৱৰ জীৱন চক্ৰ মানে কি ব্যাহত হ'ব যদি আমি ধৰি লোৱা বনাঞ্চল ধ্বংস কৰি যাও তেতিয়াটো জীৱ জন্তু বোৰৰ মানে কি তেওঁৰ জীৱ জন্তুবোৰ সেইতো মানে কি এটা জীৱন থাকে ন গতিকে তেওঁলোকৰ মানে কি জীৱৰ জীৱন চক্ৰ ব্যাহত হব আৰু শেষত মানে কি মানুহৰে বিপদ হ'ব কাৰণ যেতিয়া বনা ঞ্চল ধ্বংস হব তেতিয়াতো মানুহৰ বসতি সললৈ আহিলেতো উ মানুহৰটো বহুত বেছি বেছিয়ে ক্ষতি হ'ব তেনে স্থলত ধৰি লোৱা মানুহেও ইয়াৰ বেয়া পৰিণাম ভোগ কৰিব লাগিব
হয় হয় হয় আৰু বন্ধু আজিলৈ এৰিছো আৰু ধন্যবাদ তোমাৰ পৰা মই বহুখিনি কথাই শিকিলো আৰু জানিলো আগ আৰু আগলৈ উম আগলৈ আৰু নতুন অধ্যায় এটা আলোচনা কৰিম
অ অ ঠিক আছে ধন্যবাদ শুভৰাত্ৰি